মই তোমাক মেছেজ দিছিলো।
অ' মই চাই চোৱাই নাই মই চ পূজাৰ লগৰ বিকললত কথা কৰি আছিলো।
অহ।
ভিডিঅ' কলত কাটি দিলো সেই মানে সেইটো স তাতো প্ৰব্লেম দি আছ অলপ পিছত ক'ম তোমাক মই এইটো অ',
অ-অ, এয়া কি কৰি আছে জানো।
এতিয়া মই ফোনত ছেটিং ঠিক মিলাই আছো
মোৰ ডাঙৰ বাৰ,
অহ কিবা খালা নে?
নাই খাম দিম বনাই কেনে ভাত খাম।
অ' আৰু একো বনোৱা নাই।
নাই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
বনাইছে মানে আলুৰ তৰকাৰী পেপেদি এইবোৰ বনাইছে কালি অ, শুকান মাছ তেওঁৰ চুলি আছে কালি।
হেল্ল',
অ, হেল্ল',
তুমি কি বনাবা এতিয়া?
এটা দালি বনাম আৰু আলু দি কাৰকল আছে সেইটো ভাজিম।
অ',
আৰু চাও কি বনাও।
অহ',
মই ৰাতিপুৱা চাহয়ে খালো অ, মেকুৰী পোৱালি দিছে আ আজি নেকি -নেকি কালি ৰাতি দিলে নেকি গম নাপ
অ', অ', কেইটা দিছে?
মই দেখাই নাই মানে খালি কৈছে যে মায়ে এইটোৱে শুনিছো দিছে বুলি।
অ', মোৰ এটা কুৰ্তি লাগে অ, ধুনীয়া চাই।
কিয় কদ যাবা নেকি?
অ, মন্দিৰ যাম।
কোনটো মন্দিৰ যাবা আকৌ?
অ',
কোনটো মন্দিৰ যাবা?
চাওঁ কোনটোত যাওঁ
কেতিয়া যাবা?
উম সোম বাৰত।
অঁ
মহাভৈৰৱ যাম চাগে।
কোন কোন যাবা তেতিয়া?
চাওঁ কাক মোৰ ফ্ৰেণ্ডক ফোন কৰি চাওঁ যায় নেকি?
আকৌ প্ৰব্লেম থাকিলে তো ক'ত আৰ যোৱা হ'ব।
প্ৰব্লেম নাথাকিল টো যাম।
অঁ সেইটোৱেই ত' মাৰোতো ছেম অৱস্থা।
অঁ মোৰ এটা মোবাইলো কিনিব লাগে জানা।
অ' কিয়?
কোৱালটি ইমান ভাল নহয় এটো মাৰহে হয় মন নহয় ন।
উম।
সেইবোৰে গ'লেনো ভাল হ'লে ভাল আছিল।
উম। এইটোত হয়েই।
কে যে সৰু মোবাইলবোৰ আছে ন।
কোনটো কি পেদ?
কিপেড নহয়, স্ক্ৰিন টাচে সৰু আছে ন।
কিপেড মোবাইল মাই চলাব নোৱাৰে।
অঁহ।
যোনটো আছে টো টো কৰবো চাইজৰে হয় বাৰু এতিয়া জোনটো আছে বৰ্তমান।
অ' তোমাৰ কি চিক্স থাউজেণ্ড ছেভেন থাউজেণ্ দি নোৱাৰ পাৰিব নেকি কিনিব।
নাই এতিয়াতো নোৱাৰে এতিয়াতো কামত পইচাই পোৱা নাই ন।
অ'- অ'।
এতিয়া নহয় মানে কে পিছত হ'ব ধৰা এতিয়াতো নহয়েই কিয় কি মায়ে পইচা পালে মানে পইচাটো নাথাকে যে মোৰ এডমিচনত দিব। হ'লে যদি এনেকাত মানে হেৰি মেক্সিমাম যদি কম হয় তেনেহ'লে তাৰ পৰা দিব যদি নহয় ত' আৰু ক'ত। পিছত মোক মেডিচিন আনিব লাগিব সেইদিনা মেডিচিন আনিছো এটা আৰু বাকি কেইটা আনা নাই। নহয় পইচাৰ কাৰণে।
অ', মানে তোমাৰ মায়ে চলাই আছে ন ঘৰটো।
অ'।
এই কাৰনে প্ৰব্লেম দে
দাদাও চলাই আছে দাদাৰ পইচাতো ভাঙি- ভাঙি লৈ অহা হৈ আছে মায়ে টো এতিয়া মাৰ সপ্তাহে-সপ্তাহে গোট হৈ গৈছে ন, সপ্তাহে- সপ্তাহে গোটৰ কাৰণে দাদা দাদাৰ চেলেৰীৰ পৰা ভাংঙি ভাংগি আনি কেনে দি আছে।
অ', আমাৰতো সপ্তাহ-সপ্তাহে গোট আছে। কিমান বেছি পইচা লা গে সপ্তাহে-সপ্তাহে দিবলে।
তোমাৰ সপ্তাহ পোন্ধৰ পোন্ধৰশ এনেকা লাগে আৰু দু তাৰিখ আহিলে এ তাৰিখ বা দুই তাৰিখ আহিলে আজিতো দুই তাৰিখ তেতিয়া লাগে তিনি হাজাৰ কিমান জানো।
অ', দুটা গোট নেকি।
এই কাৰণেইটো পইচাটো ৰাখিব নোৱাৰে।
ক'লো কি দুটা গোট।
দুটা গোট মানে কি এবাৰ মানে মোক পাপাৰ হেৰি মোৰ দেউতাৰ হেৰি বনাই আছিলে যে তেতিয়া সটো গোট হে কৰিছিলে যে এতিয়া এইটো গোটৰ কিস্তি কেইটা মাৰিব লাগিব যে।
অ', এইবোৰ গোট ল'লেও জালা কিস্তি মাৰে- কিস্তি মাৰে ইমান পইচা লয়। ডাবুল পইচা ল'লিয়ে ন।
ডাবুল পইচা মানে বহুটো গৈছে চেলেৰী যদি আহে চেলেৰী পৰা হাফৰ পৰা বেছি গৈ আছে তিনি হাজ যাৰ কে এনেকা গৈ আছে আকৌ সপ্তাহে সপ্তাহে প পন্ধৰশ এনেকা গৈ আছে তো বহুতে টো আছে ন।
অ'।
ত' ক'ত থাকিব মানুহৰ হাতত পইচা।
অ'। মোৰ লগত অলপ বাজাৰ যাবা।
এতিয়া।
এতিয়াতো মই কুৰ্তি চুৰ্তি নিকিনো মানে ধৰা না মই এটা জোতা কিনিব লাগে মোৰ কলেজৰ লগ কাৰণে।
অ'।
মই তোমাৰ ফটো মাৰি ফটো মাৰি দেখাম
অনলাইন অৰ্ডাৰ কৰি দিয়া।
অনলাইন।
উম।
মই দেখাই আম ন তোমাৰ কেনেকা জোতাটো। জোতা নহয় মানে চেণ্ডেল টাইপৰ। চেন্দেল চাকে ন অ তিনি দেখাই আছে তিনিশ কিমান টকা।
অলপ কম ৰেঞ্জৰ চাই লোৱা।
কম ৰেটৰ চাইছো এইবোৰ ভাল নালাগে মানে কম্ফৰ্টেবল নহও যে পঢ়ি কাৰণে কলেজৰ কাৰণে ন আৰু পুৰী কেনে যদি কম্ফৰ্টেবল হওঁ ইমান দূৰ হাতী যাব লাগিব যে চাল খোজকাঢ়ি যাব লাগিব ইমান দূৰ
উম।
এইকাৰণে ভাবিছোঁ আৰু কমফৰ্টেবল মানে টাইপৰ জোতা লম
মোৰতো বাৰু কম্ফটেবুলে আছে তাও মোৰ কিনিব লাগিব মোৰতো ছিঙগি গৈ আছে যে দুবছৰ হৈ গ'ল জোতাটো
অ', এ দূৰ্গা পূজাত কি ল'বা? মতে সেইটো দুৰ্গা পূজা দুটাই ডিচ দিব সেইটোত সটো কি কিনিমটো
দুৰ্গা পূজাত কি হল নিউ, নিউ ড্ৰেছ একো ন ওলাইে একো জিনন্ জিন জন্স কেনেকা ল'ম
অ',
জিন্ জিন্স খালি ল'বতো মন নাযায় কেতিয়াবা ক'তবা গ'লে পিছত প্ৰব্লেম হৈ যায় জীন্চ টো চব জোগাত পিন্ধি যাব নোৱাৰে
কুৰ্তিও চব জোগাত পিন্ধি যাব নোৱাৰি ন।
অ', এইটোয়ে আৰু কুৰ্তি ললে চিম্পুল কুৰ্তীটো চব জোগাত পিন্ধি কেনেকা যাম বিয়া চিয়া হেৰি পালে তুমি কেনেককা চিম্পুল কুৰ্তি পিন্ধি যাব পাৰিবা, এটা চেট লাগে ন।
আহ,
আকৌ চেট কিনিলে তুমি এবাৰ দুবাৰ পিন্ধিব পাৰিবা কিবা এটা অকেজনত আকৌ সেইটোও পৰি থাকিব ঘৰত
মোৰতো চেট এনেই পৰি আছে মই কতো নাযাও আহিব
মোৰ চেট মই এতিয়ালৈকে পিন্ধাই নাই নতুনে আছে
অ', মই ল'ম মানে এনেকা টাইপৰ ল'ম যদি কলেজতো যাব পাৰো আৰু এ ন ইয়াত ইয়াত গ'লে পঢ়িব পাৰো এনেকা এনেকা টাইপৰ লম
উম
তেতিয়া মানে এ দুটা কাম এটা দি হৈ যাব জিস্নৰ লগতো কৰিব পাৰি মানে এনেকা চেণ্ডেল টাইপৰ ল'লে কি হ'ব কোৱাচোন জিনচ্ লগত কৰি ম কুৰ্তিৰ লগতো পুব পাৰিম আৰু কলচ গলো পব পাৰিম আৰু কমফৰ্টেবলো আছে
অ', য'তে ত'তে পিন্ধিব পাৰিবা মানে মানে ৰাফ ইউজ কৰিব কাৰণে ঠিক থাকে
অহ, মই তোমাৰ ফটো দেখাম অ', এ ক্ৰ অ্সি যে আছে সেইবোৰ নলওঁ ভাল নালাগে মই সেই কৰ এতিয়া
অ', ক্ৰচ আছে মোৰ ব্লেক হোৱাইট দুটাই আছে এটা ক্ৰচ নতুন নিউ পৰি আছো মই পিন্ধাই নাই বাৰ্থডেত পিন্ধিম বুলি ভাবিছিলো কিন্তু পিন্ধা নাছিলো
মইনা মোৰ যে ইয়ৰ কাৰণে, কি হেল্ল',
উম
কলো কি মই যে উ মোৰ বাৰ্থডেৰ কাৰণে ভাবিছিলো কি কিন্তু পইচা বহুত চৰ্ট পৰি আছে এনেকা এনেকা জামা ললে মানে ফ্ৰক বোৰ ললে এনেকা জোতাও কিনিব লাগিব সেইকাৰণে মই যে সেই আৰু দুূৰ্গা পূজাও আহি আছে ন
অ',
লৈ কেনে কি কৰিম এইবোৰ এদিনৰ ফেশ্বন
নাই, মই বহুত ফ আছো উ আকৌ আহিলো চাইজৰ নহয়।
অ' তুমি কি কিনিছা বাৰ্থডেৰ কাৰনে।
মোৰত এটা ট চাৰ্ট দিছিলে এটোৱ পিন্ধিছিলো।
নহয় বয়ফ্ৰেণ্ডক মানে তোমাৰ ফ্ৰেণ্ডৰ কাৰণে কি লৈছিলা।
মই একো লোৱাই নাই তাৰ কাৰণে এতিয়ালৈকে।
দবা এই মিন্ত্ৰা-মিন্ত্ৰা নহয়। এ মিছৰ পৰা নল'বা অ তুমি ইাক কাম কৰিবা লোকেল বজাৰৰ পৰা লৈ ল'বা।
মাৰ্কেটত মই মিচৰ পৰা নলও মই বিশালৰ পৰা লওঁ। বিশাল স্মাৰ্ট বুটাৰ মিলাইলৈ প্ৰত্যেক বছৰেই মই বিশাল আৰু স্মাৰ্টৰ পৰা লওঁ।
মইতো এইবাৰ বিশাল এইবাৰো মই বিশালৰ পৰাই বিচি উঠালো মাল। তাৰ কাৰণে ম মোৰ ফ্ৰেণ্ডৰ কাৰণে। বিশালৰ পৰাই মালুহ খাইছো পছি মই
অহ মই বিশাল স্মাৰ্ট দুটা মিলাই উঠোৱা।
অ
এইটোত নাপালে আকৌ স্মাতত পাওঁ যে। কাৰণে স্মাৰ্টত গৈ কাৰণে আকৌ লওঁ আকৌ স্মাৰটত যোনটো নাপাওঁ বিশালত পাই যাওঁ।
অহ
মিলাই-মিলাই ল ষ্টাইল বজাৰত মোৰ ভাল নালাগে।
মোৰো ইমান ভাল নালাগে
আৰু ডাঙৰ-ডাঙৰ লাগে কাপোৰ কেটা।
অ
সেইকাৰনে নলও মই। স্মাৰ্টৰ কাপোৰ কেইটাও ভাল আছে।
অ-অ চাইছো মই স্মাৰ্টৰ কাপোৰবোৰ স্মাৰ্টৰ মানে বেছি খোৱাৰ জিনিছ আছে।
অ' মই যে খোৱাৰ বস্তু স্মাৰটত গলে ধৰা তাৰ কাৰণে চকলেট চকলেট এইবিলাক ই ল।
অ' ঠিকে আছে।
মইতো এইবাৰ খালি ড্ৰেছ বা একো ড্ৰেছ দিছো ন এইবাৰ এইবাৰ ল'লে চকলেট চকলেট। ল
প্ৰত্যেকবাৰতো ড্ৰেছ এটাো দিও মানে চাৰ্ট নহ'লে টি চাৰ্ট এটা দিও মানে গিফ্ট দিও লগতে চাৰ্ট বা ট চাৰ্ট দিও এইটো
অঁ',
যোৱা বছৰ বেছ যোৱা বছৰ মুৰ তাত পইচা নাছিলে যে দুটাই গিফ্ট দিছো মাত্ৰ।
অ' মইতো মই যে তাক গিফ্ট দিছো। মোৰ স্কুলৰ পইচাৰ পৰা
এনে বাকী চব বছৰত মই চ পুৰা পুৰা পুৰি ছয়টা নহলে সাতটা এনেকা গিফ্ট দিও। এইবাৰ মানে যোৱা বছৰ দুটা দিছো যে মনটো বেয়া হৈ গৈছে।
মইতো এই মানে মইতো ফাৰ্ষট টাইম দিছো মইতো নিদিওঁৱেই।
ন মই দিও বাৰ্দেদ দিও মান ত। তাই এনে মোক দি থাকে যে এইকাৰণে মই তাক বাৰ্থডেতে ভালকে দি দিও।
অহ, ঠিকেই আছে দিব লাগে।
মই এনে তাক মনত পেলাই দিওঁ মানে মইতো এনে দিব দিব নোৱাৰো ন খালি বাৰ্থডেট দি দিম